হেল্ল' অ কি কৰিছা অ ভাত চাত খালা অ পজে দ
অ চাতদোৱা খ আছিলে
অস্ৰাদ্ধত গৈছিলা
অ তাতে গল তাতে খাই
অ মোৰো বিয়া এখন আছিলে আজি তুলনি বিয়াখনন খাই আহিলো অলপ আগত
কি খালে তুলনি বিয়াত আপুনি
মাছ মাংস ভাত চালাড ভাতটো মই আৰু কমকে খাওঁ মানে ডাইটত আছোঁ অকমান স্বাস্থ্যৰ পক্ষে মানে সজাগতা আনিছো আৰু
আচ্ছা আচ্ছা স্বাস্থ্যৰ সজাগতা নিছে আপুনি শকত নেকি মানুহজন
নাই মই শকত নহয় খনেে কিন্তু স্বাস্থ্যটো মানে সুস্থ কৰি ৰখাৰ আমাৰে দায়িত্ব দিয়কচোন।
সেইটো আমাৰ মানে নিজৰে দায়িত্ব।
এটোয়ে তাই আজিকালি ইমান বস্তু বিলাকত হেৰি মানে কিবা কিবি ঔষধ হ তাকে তাকে ভেজাল বিৰাত ভে জাল সেইকাৰণে মানে মানুহবলাকৰ বেমাৰ আজাৰ হ'ব ধৰিছে।
উম হয় হয়। বেমাৰ আজাৰ বেমাৰ আজাৰ তাৰ পৰাই আহে। এতিয়া চিকিৎসালয়ত গ'লেও আমি বহুত পইচা ভৰিব লগা হয়। এটা বেমাৰ অহাৰ লগে লগে গোটেই পইচা বিলাক কাটে। গুচি যায় নিজৰ জমা কৰা ধন বিলাক যেনেকে হলেও।
অ।
নিজ উম নিজৰ স্বাস্থ্যটো ভাল থাকিলে ইমান পইচা নাযায় আৰু যেতিয়া ডক্টৰ তাতে হৈ গ'ল। চিকিৎসালয়তে হৈ গল উম। এ নিজৰ স্বাস্থ্যটো অলপমান ভাল ৰাখিব লাগে।
তাকে সেইকাৰণে মই ৰাতিপুৱা শুই উঠো ছয়টামান বজাত। উঠিয়ে অলপমান খোজ কঢ়ো নহ'লে বা দৌৰোঁ। আহি লগালগ অ'টছ আৰু ব্লেক কফি খাওঁ। কলা কফিটো যে। সেইটোৱে খাওঁ অ।
কলা চাহও খাব পাৰে আপুনি।
নাই চাহত আৰু চাহত আৰু মিঠা নিদিয়াকৈ মই মানে চাহ খাই ভাল নাপাওঁ।
আচ্ছা চাহ খাই ভাল নাপাই বোলে।
সেইকাৰণে কফিয়ে খাওঁ আৰু।
নেমু দি কেনে এইবিলাকো খাব পাৰে ভাল হয়। এতিয়া কফিটো যিহেতু দোকানৰ পৰা কিনি আনিব লাগে। আপুনিতো নিজে ৰুই কেনে কফিৰ পৰা বিনৰ পৰা আপুনি নিজে হেৰি কৰি নোলায় ন এইটো। ছ
হেৰি হয় প্ৰচেছ হৈ কিনে আহে সেইখিনি বস্তু অলপমান বেয়াও থাকিব পাৰে এইটো। কেমিকেলো মিলাব পাৰে তাত।
তাকে নেমুতো ঘৰৰে নহয় ন বজাৰৰ পৰা কিনিয়ে আনো।
এ নেমুত তথাপিতো মানে অলপমান প্ৰটিন প্ৰটিন বিলাক থাকে ন ভাল হয়।
উম।
ভিটামিন থাকে কিবা।
হয় হয় এতিয়া আপোনাৰ কি মানে আপুনি কিবা জিম চিম বাম কৰে কৰে নেকি?
মই জিম কৰো অ মই। অল মানে সমগ্ৰ ভাৰতৰ এবাৰ খেলিছিলো।
কি খেলিছিলে আপুনি সমগ্ৰ ভাৰতৰ পৰা?
মই আপোনাৰ এইটো ওৱেইট লিফটিং বুলি কয়। বস্তু হেৰি উঠাব লাগে। ত ৱেইট লিফটিং কৰিছিলো তাতে। অ ওজন নুঠাও মই তাতে।
এনে কি জিগিছিলে আপুনি?
নাই জিকিব নোৱাৰিলো মই চতুৰ্থ হলো। চাৰি নম্বৰতে আহিলো।
চাৰি নম্বৰ আহিল ইচ ৰাম।
উম, কি কব ভাল - ভাল লাগিছিলে তেতিয়া বহুত আমাৰ ওপৰত বেছি ভাল আহিছিলে।
অলপমানানৰ কাৰণে থাকি গ'ল ন।
অলপমান নহ বহুত খিনি এক নম্বৰ আহিব লাগে ন মানুহে। চাৰেি নম্বৰটো চবেই আহ ন চাৰেি নম্বৰ তিনি নম্বৰ চবেই মানে কিয়
গলেও আপোনাৰ এটা নাম হয় দিয়ক।
নহ নহয় জিকিবৰ কেনে এক নমৰে আহিব লাগে জিকিব লাগে ন বস্তু যি বস্তু কৰিছো মই এন্তয়া মই কষ্ট কৰিছিলো যিমত।
অহা বছৰলে চাওক কিবা যদি কৰিব পাৰে।
নাই এইবছৰ জুলাইতে আছে আৰু হেৰি কৰিব কেনে
আপুনি যদি ভাৰতৰ ভিতৰত প্ৰথম হয় তেনেহলে আমিও গ গৌৰৱ অনুভৱ কৰিম দিয়কচোন।
হয় - হয় - হয় এইযোৰ কৰিব বাৰু
বাকী আপুনি কি - কি খাই দিনত অলপমান যদি গম পালো হয়। ভাল লাগিল হয়।
নাই ৰাতিপুৱা মই যেনেকে জিম যাও মই ট্ৰেইনাৰ জিমৰ।
অ আপুনি ট্ৰেইনাৰ হৈ যিমৰ।
অ, মই মানে ট্ৰেইন কৰো। কি ৰাতি মা মই পাচটা বজাত যাই কিনে জিম চিম খলো।
অ, আপুনি পাচটা বজাতে যাই দিম বোলে বাাহ তাৰ মানে আপোনাৰ বহুত ৰাতিপুৱা উঠি উঠিবলগীয়া হয়।
অ, মই পাচটা চাৰে পাচটা বজাত জিম যাই পাও মই তাতে জিমৰ তলা খোলো চলা হ চাটাৰটো উঠাও।
অ, আপোনাক এনে জিমত কাম কৰাকে ৰাখিছ নে ট্ৰেইনাৰ ৰাখিছে।
নাই ট্ৰেইন ৰাখিছে মানে কি বেছি ডাঙৰ জিম নহয়টো। ত' সেইটো কেনে গোটেইখিনি কৰি দিও আৰু সেইখিনি তাৰপিছত আহে। ল'ৰা ছোৱালীয়ে সিহতে জিম কৰে।
উম, আপনি অহ, ঠিকে আছে।
ঘৰত আহো নটামান বজাত নটামান বজাতা আহি কেনে আপোনাৰ কণী। প্ৰটিন পাউদাৰ এনেকে গাখীৰ এইবিলাক খাও।
অহ ',
দিনটোলৈ বইল আৰু চবখিনি বইলে খাই আছো এইকেইদিন যিহেতু জুলাইত। আছে আকৌ হেৰি।
অ, জুলাইত আছে ন এইবাৰ আপোনাক ভালকে যাতে। হয় আৰু তাৰে কামনা কৰিলো।
উম, হয় - হয়।
কাৰ আনে যাতে।
ধন্যবাদ।
উম, আহি আপোনাৰ আৰু কষ্ট। বস্তুটো হয় নিজে চাগে বনাই বনাই খাই চব বস্তু।
নাই - নাই ঘৰত মায়ে বনাই দিয়ে এইখিনি অলপমান সহায় কৰি দিয়ে মায়ে।
অ',
মায়েও ভাল পায় মানে জিম চিম গৈ থাকোতো মই। মাও ভাল পায় মই বাহিৰ‌াৰ একো বস্তু নাই সেইটো কাৰণে।
বাহিৰা বস্তুটো একো নাখায়ে।
নাই - নাই নাখাও এইবিলাক একো বস্তু।
উচ্চতা কিমান হাইটটো।
মোৰ হাইটটো। আপোনাৰ ফাইভ পইণ্ট ইলেভেন পাঁচ এঘাৰ।
পাঁচ এঘাৰ ন আৰু আপোনাৰ ওজনটো।
ওজনটো মোৰ আছে আপোনাৰ এইটটি ফাইভ।
বা ভালে সিউজ মানে আপুনি মানুহজন।
অ অলপমান সিউজ আছো।
উ ঠিকে আছে এনেকে ডাঙৰ দীঘল হলে ভাল আৰু। মানে দুপৰীয়াটো ভাতে খাই আপুনি।
ভাতে খাওঁ খালি বইল মাংস মানে আপোনাৰ বুকুৰ মাংসটো লৈ। নে একদম মানে বইল চল গ কিনে ধুনীয়াকে বাটাৰ। সেইবিলাক খাওঁ আৰু বাটাৰ লৈ গাখীৰ লৈ।
অ আপুনি মানে চব বস্তু বইলে খায়।
খাই আছো শাক পাচলি এইবিলাকে খাই আছো আৰু এতিয়া।
তেলৰ মানে একো খৰচ নাই আৰু তেনেহলে যিমান দাম বাঢ়িছে তেল। নোখোৱাটোৱে ভাল বাৰু।
দামটোতো বাঢ়িছে বৃদ্ধি। যিটো হৈছে বস্তুৰ দামো বাঢ়িছে।
তেনেহ'লে আপোনাৰ অলপমান কষ্ট হয় এইবোৰত। মাংস সদায় সদায় কিনি খোৱা।
তেলৰ পইচাটো এইখিনিতে যোৱা বুলি ক'ব পাৰি আৰু।
উম।
উম
তেলৰ পইচাটো তাতে যায় আৰু।
উম জিমতো‌ হেৰি কৰি আছো।
চাই আছো ন গাত অকণমানো বেমাৰ নাই সেইটোয়ে ডাঙৰ কথা।
অ সেইটো হয় আপোনাৰ কিবা বেমাৰ আছে নেকি।
অ তেনেকে একো বেমাৰ নাই জ্বৰ উঠে মাজে মাজে।
এইটোাতো সবৰে উঠে এইটোতো স্বাভাৱিক প্ৰশ্ন।
উ তাকে সেনেকে জ্বৰ উঠে আৰু বাকী। বাকী একোতো এতিয়ালৈকে সমস্যা দেখা দিয়া নাই ভগৱানৰ কৃপাত। উ
আচ্ছা ডক্টৰক দেখাইছেনে আপুনি?
অ গৈ থাকো মই চিকিৎসালয়ত।
চিকিৎসালয়ত গৈ থাকে নেকি আপ
সেইদিনা তেজৰ পৰীক্ষা কৰিলোঁ।
তেজ পৰীক্ষা কৰি কিবা পালে নে, একো নাছিল।
হ্য় কৰাৰ পিছত কৈছে কি যে আপুনিটো চব ঠিক আছে, আপুনি আৰু কিয় ডক্টৰৰ ওচৰত আহে বাৰে বাৰে। এনে গলে মোক হা।
এবাৰ তেজ পৰীক্ষা, তেজ পৰীক্ষা নিজৰ শৰীৰটোৰ পৰীক্ষা খাই এবাৰ কৰিব লাগে, কিডনী লিভাৰ বলাকতো কি ঠিক কিতিয়া কি বেয়া হৈ যায় ন। এইবিলাক কৰি থাকিলে এতিয়া আপুনি ডাইত মেইনটেইন কৰি ৰাখিব পাৰিব। আপুনি কি খাব লাগে কি খাব নালাগে ডক্টৰক সুধিলেতো ক'ব পাৰিব।
এনেতো মই ডাইত ভালকে মানি চলো কিন্তু আজি ৰবিবাৰ আছিল কাৰণে আৰু। বিয়াখনো আছিল খাই আহিব।
সেইটো চ, হৈ যায় বাৰু বিয়া চিয়া এইখিনি হৈ যায়। এতিয়া মই বিয়া খাব নোৱাৰা হৈ যাওঁ, এনেকে শাদ্ধত গলে এনেকে খাব নোৱাৰা হৈ যাওঁ খালি ভাত খিনি ল'লো দালিটো ল'লো চব্জিটো ললো।
অ আপুনি মানে মাছ মাংস নাখাই, তেল দিয়া থাকে যে।
তেল দিয়া থাকে মছলা দিয়া থাকে ন মই এইবিলাক খাব নোৱাৰো ঘৰৰ ওচৰৰে মানুহ সেইটো কাৰণে যাব লগা বাধ্য পৰি যাওঁ, সেইটো কাৰণে যাও, আৰু নহলেতো ইমান ৰাপ নাই এইবিলাকত। যায় কিনে খোৱা।
হয়। কিয়া আপুনিটো তেল নাখায় আৰু তাতে গৈনো কি কৰিব। সেইকাৰণে আপুনি দালি আৰু ভাজি মানে ভাত যিও নহয় দিয়কচোন দালি দি চালাদ দিয়ে ভাত খাই আহে চাগে।
অ এনেকেই। খিনি দি খাই আহো আৰু কিবা চব্জি, ৰব্জি, যদি ভাল কৰি বনাইছে মছলা নোহোৱাকৈ যেনেকা তেল কম মছলা মছলা কম সেনেকুৱা সেইবিলাকে খাই কেনে আহো আৰু বেছি নাখাও সেইখিনিও তেওঁ মানে খেলি থাকে। গ্ৰাম, হিচাপত পোৱা যায়তো এইবিলাক বস্তুএতিয়া দৰকাৰে
ঠিকে আছে নহলে আপুনি আপোনাৰ কথাখিনি কলে মোৰ ভাল লাগিল শুনি। দিয়ক ভালকে থাকক অ আপোনাক একদম ভালকে যাতে আপুনি যোগদান কৰে আৰু জিকে তাৰে কামনা কৰি লো।
ঠিক আছে হ'ব।